ঐ ম ত কি কৰিছা?
এ এনে শুই আছো তুমি? খালো খালো। তুমি কি কৰিছা?
নাই এই জিমৰ পৰা সি গা পা ধুই আহিছো।
আত্চ্ছা।
এই খেল চাইছা নে ফিফা? ফিফা চাইছা নে কি হৈ আছে? ঐ আৰ্জেণ্টিনা হাৰিব যেন পাইছো ৰে।
তাকে ময়ো চাই আছো। আৰ্জেণ্টিনা হাৰিলেহে বেয়া লাগিব।
ভাই গোটে এৰা খত গম পাইছ কালি নেইমাৰ গল। আজি ৰাতিপুৱা ৰনাল্দ গ'ল।
পৰহি গ'ল নেইমাৰ। কালি অ আজি আজি দিনা
অ আজি ৰাত ৰাতিপুৱা আজি ৰাতিপুৱা গৈছে ৰনাল্ডো। আজি যদি মেচি হাৰি যায় গোটেই এৰাই খাতম হৈ যাব। এম্বাপেয়ে লৈ যাব তাৰপিছত খেলখন। ঐ স্পেইন ভালে আছিল কিন্তু ইমানো নাছিল ৰে পৰ্টুগালত মই চাইছো হা ৰনাল্ডোক পাছ দিয়া নাই। গম দেখিছানে ভালকে লাষ্টৰ কেইটা যে সিনতে নিজে শ্বৰ্ট এটেম্প্ত কৰিছে।
মানে কি জানা কালি স্পেইনে নিজৰ মানে যোনটো, হেল্ল
ডিফেন্স
হেল্ল'
হা শুনিছা? অ শুনা পাইছা?
হেল্ল' অ শুনিছো, তুমি শুনিছা নে নাই?
অ শুনি আছো, শুনি আছো।
অ কালি স্পে অ কালি স্পেইনে বোলো নিজৰ যোনটো অৰিজিনেল খেল ন তাতকে বহুত বেয়া খেলিছে, সেইকাৰণে এনেকুৱা হৈছে।
অ সেইটোৱেটো কৈছো। প্লেয়াৰ্চবোৰে টিম ৱৰ্ক কৰা নাই ভালকে।
অ সেইটোৱেই।
ৰনাল্ডোক মই দেখিছো মই চাইছো আৰু ৰনাল্ডো ষ্ট্ৰাইকত আছে না। হি তিনিবাৰ তিনিবাৰ নে কৈছে ইয়াতে দে, ইয়াতে দে, ইয়াতে দে। নিজে চৰ্ট এটেম্প্ত কৰিছে। এ তাতো গলকি ওপৰে মাৰি দিছে।
এ পৰ্টুগালে মানে পৰ্টগাল টিমটো ইমান এটা খাচ নহয় এইবাৰ।
কি হৈ আছে অথনি যাওঁতে আৰ্জেণ্টিনা জিৰ'ত আছিলে আৰু ইফালে মা
অ, অ হাফ টাইম হৈ ৰিজিপ্তৰ ওৱান, আৰ্জেণ্টিনা শূন্য।
নাপাব চাগে ঐ। হাফ টাইম হৈ গল। পেনাল্টিত যদি হয় পাই যাব কিন্তু
ৰিস্ক লব নোৱাৰে। আৰ্জেণ্টিনাই কাম বেক কৰি দিব নেক্সট হাফট।
যোৱাবাৰ যে আৰ্জেণ্টিনাই পাইছে ন?
অ যোৱাবাৰ আ
ফ্ৰান্স আৰু আৰ্জেণ্টিনা। এইবাৰো যদি ফ্ৰান্স আৰু আৰ্জেটিনা হৈতে বৰা বঢ়িয়া লাগিব দেখিবলৈ ন?
এইবাৰ মোৰ মতে স্পেইনে জিকিবগে নেকি লাষ্টত।
হ'ব পাৰে। এ এইবাৰ ৰ ৰনাল্ডটো বাৰু ইমানো হেৰি হোৱা নাই। ইনতৰ হাৰা জিতা হৈ আছিলে। নিমাওতে কিন্তু মই লাগিছিল এইবাৰ ব্ৰাজিল পাব নিচিনা।
না ব্ৰাজিলৰ মানে আগৰ ফৰ্মটো নোহোৱা হৈ গ'ল। আগতে যেনেকে খেলে আজি-কালি খেলিব নোৱাৰা হ'ল তেনেকে।
নাই নাই প্লেয়াৰো চেঞ্জ হৈছে না।
অ সেইটোৱেই। তোমাৰ এইবাৰ হেৰিয়ে ভাল খেলি আছে, নৰৱে ভাল খেলি আছে।
নৰৱে ধুনীয়া খেলি আছে।
হালানদে অকলে খেলি আছে। এ তাক ভাল লাগে কিবা এটা প্লেয়াৰটো আজি-কালি।
এ খেলখিনি আমাৰ টাইমিঙৰ লগত নিমিলে না।
অ এইটোৱেই। ৰাতি বা চাৰে বাৰটা বজাত হয় কেনেকে চাবা তুমি?
ডেৰটা পা মোৰ কাইলে ৰাতিপুৱা অনলাইন ক্লাছ আছে নটা পৰা বুলি গম পাইছ নাই, এনেই দছটা পা দিয়ে কাইলে নটা পা আছে। উঠিমেই কেই কিতিয়া উঠিম ঠিক নাই, আৰু এনেকা ন ভিডিঅ' অন কৰি থব লাগে নহ'লে এটেণ্ডেঞ্চ নিদিয়ে।
বহুত কষ্ট।
উম, অৱস্থা বেয়া কৰি দিছে ঐ।
উম, তোমাৰ এতিয়া ইণ্ডিয়া আৰু ইংলেণ্ডৰ ক্ৰিকেট খেলো হৈ আছে নহয়।
অ', ইণ্ডিয়া আৰু ইংলেণ্ডৰ ক্ৰিকেট হৈছে মই নটিফিকেশ্যন পাই আছো। এ ক্ৰিকেট হৈয়ে থাকে দেখোন ঘনাই ঘনাই কিবা কিবি ৰে।
অ', চিৰিজ হৈ আছে এতিয়া।
নাজানো আৰু এই ক্ৰিকেটৰ ইণ্ডিয়াত ভালে দেখি আ ফিউচাৰ বেয়া দেখা নাই, প্লেয়াৰ বৰ খাটাৰনাক খাটাৰনাক প্লেয়াৰ আছে।
অ', এইটোৱেই ফুটবলতে ইণ্দিয়া একদম কাম নোহোৱা হৈ গল আও।
ফুটবলত চালা ইমান হেৰি আছে, আ ইমান পোৱলি আছে। ফুটবল টিম উলিয়াব নোৱাৰে আমাৰ। নিদিয়ে কেলা পইচাই নাপায়। অ', এ হেৰি এনকাৰ কৰা মানুহ কম আছে, ফুটবলত।
এইতিয়া আমাৰ ইনফ্ৰাষ্ট্ৰাকচাৰটো বেয়া ন, ভাল ষ্টেডিয়াম এটা নাই।
অ', সেইটোয়ে তোমাৰ আগ্ৰহ থাকিব লাগিব নহয় মানুহৰ, ক্ৰিকেটৰ কাৰণে বহুত হেৰি আছে কিন্তু ফুটবলৰ কাৰণে নাই। এতিয়া ক্ৰিকেটত পোৱালীবোৰো বনাই দিছে না।
সেইটোৱে ফুটবল আমাৰ অকল নৰ্থ ইষ্টত খেলে আও আমাৰ ইণ্ডিয়া, ভাৰতৰ ভিতৰত।
অ', অসমতো ইমান নেখেলে অৰুণাচল-তৰুণাচলতহে খেলে।
হয়, সেইটোৱেই।
নোৱাৰে, ইনতে নোৱাৰে। আই এছ এল দেখা নাই কিমান কোটি টকা হেৰি হৈ গৈছে।
তুমি কি খেল খেলা?
হা?
তুমি কি খেল খেলা?
উম, মই মাথো খেল খেলিছো। অ', শুনা নাই এতো যে ডায়লগ তোজে? ৰণভূমি মে যুদ্ধ হ উছে পহেলে
তুমি চেচ খেলা নিকি?
মন ভূমি মে খেলা যাত হে, এদাল মাৰিদিব লাগে।
তুমি মানে দনজাৰ খেলোৱৈ।
হে, মোৰ মাজতে ধেৰ পইচা হাৰিলো কি পোন্ধৰ-পোন্ধৰশ টকা মান হাৰি গলো, তাৰ পিছত মই আই পি এলত এইবোৰ কাম বাদ দিলো।
কি কৰিবা আৰু।
নাই নোৱাৰি, এইবোৰ কাম কৰিব দিগদাৰ আছে। এইবাৰ অলপ পইচা অলপ ঘটি থৈ লওঁ। যোৱা বাৰ যে পইচা পায়, কিমান পাইছিলো জানা, যোৱাবাৰ পৰা পাঁচশ টকা পাইছিলো ন এনেকে চাৰিশ আশী চাৰিশ আশী পাই পেলাই লা, তোমাৰ লগতে গৈছিলো বোলা ছশ টকা শ্বপিং কৰি আহিছিলো যে, ছশ টকাত শ্বপিং কৰি আহিছো।
হেৰি কি বুলি কয়, এইবাৰ পইচা পালে কবাত ট্ৰিপ এটা উলোৱা কবাত যোৱা।
ট্ৰিপ এটা উলিয়াব লাগিব। আমাৰ যাব পাৰি নোৱাৰা নহয়।
অৰুণাচল ফা, অৰুণাচলৰ ফালে ক'বাত।
অৰুণাচল-অৰুণাচলত মানে যাব পাৰি আৰু আগদিনা ভাল, এই পানীগাল লেতেৰা হৈ আছে এতিয়া বৰ্তমান। কি হল জান, পানী বাঢ়িছে ন পানী লেতেৰা হৈছে বৰ বে কাৰণে, লেতেৰা হৈছে বাকী মৰাটোতো বাৰু আমি সাতুৰিব ওলাই নাযাওঁ।
সেই তথাপিতো ভয় লাগে, লগৰ কোনোবা এটা ঘপক কে গুচি যাব।
ঐ, আমাৰ আমাৰ কলাই যাব গ'লে।
সেয়াই ভয় লাগে ন, এনে বেলেগ কবাত? গৈছিলা?
সিদিনা যে আমি যে গৈছিলো নামেৰি চাইডে মই যে ফটো পষ্ট কৰিছিলো, অ, মই ফটো হেৰি মোক পানীৰ ফটোখিনি পোষ্ট কৰা নাই মানে দাদা- চাদাই দেখে ন' গালি তই বা কি কব গৈছিলি মান-মানা কৰে যাবলে সেইফালে।
অ,
সেইকাৰণে পানী চানী ফটো পোষ্ট কৰা নাই বাকী ফটো খিনি আছে, ই পানীৰ পৰা ওলাই নাহে মই অভিজিত অভিষেক গলো
উম,
শাহিদ, অভিষেক আৰু হেৰি অভিজিত আৰু বিপুলো আহিছিলে। সি যে কেইখন ট্ৰেইন ধৰি আছে চাগে ঠিক নাই ক'ৰ পৰা আহিছে, এ দী ফুলটো এতিয়া হেৰিত আছে, তিনো বৰন্তপুৰমত আছে।
ক'ত আছে, তিৰুৱন্তপুৰম?
তিনোবৰ হেৰি, তিৰুৱৰন্তপুৰম, চাউথত। - কিবা পাইলেটৰ হেৰি কৰি আছিল ন' কিবা চিট কৰিলে নেকি তই? সি কিবা পঢ়ি থকা আছিলে পাইলটৰ ইঞ্জিনাৰ পাইলটৰ কিবা কিবি।
অ', অ, পাইলটৰকে পঢ়িছোঁ কিবা গম
হা সেয়াই হল, শ্বাহিদৰ ইমান খিনি ফটো উঠাই দিলো কিন্ত সিও পোষ্ট কৰা নাই সিদিনা।
এ চেচেই তুমি আৰু। চাহিদাও চাহিদাও তোমাৰ তেজপুৰ ইউনিভাৰ্চিটিত পঢ়ি আছে ন'?
আজিকালি এস্থিতিক বস্তুয়ে। পষ্ট কৰে সেইদিনা অ, কালিতো পৰহি লগাই পেলাই দিছে।
তেজপুৰ ইউনিভাৰ্চিটিত পৰি আছে।
অ', সি গ্ৰাফিক ডিজাইনিং আৰু ইঞ্জিনিয়াৰিং কৰি আছে বে।
মই নাচাওঁৱে বাৰু দে ইনষ্টাগ্ৰাম।
সি বেলেগত নাচাই সি বেলেগত নাপালে, মই তাকে ভা সিটো তেজ, সিটো এনেও তেজপুৰ কলেজত পাইছিলে গম পাইছে নে নাই? এডমিশ্যন ছেডমিশ্যন লৈছিলো তেজপুৰ কলেজত নাপাই বুলি কতো। দৰঙত নাপালে নহয় তেজপুৰ কলেজত এডমিছন ল'লে। তাৰপিছত তাৰ ইউনিভাৰ্চিটিত নাম আহি গ'ল আৰু নাম আহি গল মানে কি হেৰি এপ্লাইও গ্ৰাফিক ডিজাইনিঙৰ হে কৰিছে গ্ৰাফিক ডিজাইনিঙৰে নহয় গ্ৰাফিকটোতো তোমাৰ হেৰি থাকোঁ এ তোমাৰ বস্তুবোৰ যে ডিজাইন কৰিব লাগে যে ডিজাইনিংবোৰ যে
তাৰে, ইন-ইঞ্জিনিয়াৰিঙত কৰি আছে।
এ চফ্টৱেৰে হৈ যায়।
উম, চফ্টৱেৰ বস্তু অ-অলপ কি নাজানো নাই তাত ছফ্টৱেৰ বস্তু নাই, কিন্তু পঢ় পঢ়িব লাগে যায় কাৰণ কৰ্চতটো ইনক্লুড কৰাই দিয়া না কিন্তু তাৰ হেৰি, যোনটো সি পঢ়িছে সেইটোত চফ্টৱেৰৰ বস্তু নাই এটা খালি ইঞ্জিনিয়াৰিঙৰ আছে বস্তু, মানে গ্ৰাফিকৰ আছে। ডিজাইনিং ইঞ্জিনিয়াৰিং কৰি আছে বোলে সেইটো।
আচ্ছা।
উম, সিদিনা গৈছো পাইছো হেৰি, মাথা বেয়া হৈ গৈছে সিদিনা। স্কুটিৰ যে বেলডাল থাকে যে
অ',
স্কুটি যে যোন যে হেৰি ষ্টাৰ্টিঙৰ হেৰি তোমাৰ, ইন-ইঞ্জিনৰ যিটো বেল্ট থাকে ন' ঘূৰি থাকে। সেইডাল, অভিজিত ভিতৰ বেয়া হৈ গ'ল পচি কৰি ফাটা হৈ ফিটাডাল ফাটি কৰি নহয় সেইটো ফিটা দাল যে দোকান লে মানে হাৰি আমি আৰামত বহি আছো, হেৰি গৰৈমাৰীত। গৰমে ৰব বিজ - সি হেৰিত অভিজিত হা আহিছে চ'ল মাৰা ওচৰত হে বেয়া হৈ গল স্কুটিটো বেয়া হৈ গল। তাৰপিছত লৈ গ'ল ঠিক কৰা আমি যাব লাগে। গৈ আহিব লাগে পতককে, চ'ল মাৰ্ক বেয়া কৰি দিলে নহয় স্কুটিটো। আমি ৰখি আছো দে, মানে মই কৈছো আমি এটা মানে এটা বজালৈকে আমি গৰৈমাৰিতে আছো, আমি যাম কেতিয়া আহিম কেতিয়া ভালুক পুঙৰ পৰা পালে-
গালি পাৰিছো ছো, ইমান খোৱা বোৱা তাকে চিপছে কল্ড ড্ৰিংকে লৈ গৈছো ভাল বস্তু নিবও নহল খাবলৈ। তাৰ বাৰু পইছাও নাছিলে ইমান। তেওঁ যি হওক হেৰি টাইমে নিমিলিল তাৰ পিছত গৈছো এঘন্টামান গা পা ধুলো তাক গুচি আহিলো পানী কৰি ফূৰ্তি কৰি কিন্তু যি হ ভাল ইমান হেৰি নালাগিল, তাৰ পিছত ফিটাডাল কি কছে এইডাল লৈ যাব পাৰিম নেকি, ফিটাদাল সেনেকে উলিয়াইছে নহয়।
উম।
এই ৰুমা এটুকুা যে লদা কৰিলে যিমান কন, সিমান কন ফিতা। পুচি কৰি অৱস্থা নাই ক'লা হৈ একদম
দেৰিকৈ আহিছে ন আকৌ।
আকৌ নতুনক লগে যে সাতশ টকাত চুনা। সাতশ টকাত চুনা পাই যে অভিজিতেতো মাকলৈ এনেই ভয় কৰে, মই ভাবিছো। সি চাগে মাকো কি কৈছে ঠিক ই মই মই ভাবিছো ই চাগে মাকো। কি কৈছে ঠিক নাই, মাকে গালি পাৰিলে তাৰপিছত- বাৰু ঠিক আছে দিয়া খেলখন চাই লওঁ দিয়া হা ঠিক আছে দিয়া। অ মইয়ো চাওঁ অ গোটেই
উম দিয়া দিয়া।